এয়া এই বাহিৰৰ ষ্টেপতে বহি আছো তুমি?
এ কঠীয়া তুলি আছো কঠীয়া তুলিছো।
অ কঠীয়া তুলিয়ে আছা?
অ। অহা দেৰি যে ৰ'দো পৰি আছে ইমান ৰ'দত তুলিবও নোৱাৰি ইমান ৰ'দ দিছে।
নকবা আৰু আজি নিচিনা গৰম দিয়া নাইও ভিতৰত যে মই এবাৰ বিচনাত পওঁ এবাৰ পকাত পৰো মানে ফেনৰ হাৱা কামেই নিদিয়ে।
সঁচাকে আজি বহুত ৰ'দ দিছে আমাৰ ইয়াতো একে হেৰি এই কিবা সজত আগবেলা আহিবই নোৱাৰি পাছবেলা এতিয়া অহাও দেৰি যে অকমান বোলো মাক কছু বোলো ক দেৰিলৈকে থাকো ছয়টামান চাৰে ছটামান বজালৈকে। এনেও সাতটামান বজাতহে আন্ধাৰ হ'ব।
অ।
অ।
ৰান্ধা হোৱা দেৰি হয় বাৰু সাতটামান বাজে।
উম।
তাকে হেৰি নহয় আকৌ বোকাও সৰহকে দিব সৰহকে তুলি ধৰিব লাগিব নহয়।
বোকাও খৰকে দিব সেই এইটো কি ক আজিৰে পৰা তুলিম আৰু আজি শনিবাৰলৈকে তুলিম আজি ক কাইলে পৰহিলে তিনদিন কঠিয়া তুলিম তাৰপৰা বোকা দিলে কেইদিন আকৌ হেৰি হয়।
কঠিয়াবোৰ তুলিবলৈ কেনেকুৱা হৈছে ভাল হৈছে নে নাই?
তুলিবলৈ ভালে হৈছে বাৰু বোকা আহিছে তথাপিও মাওতোনে গৈছে বাৰু বোকাবোৰ।
অ বোকা আহিছে।
বোকা আহিছে নোহাকে থকা নাই।
উম পানী নাই নহয়।
পানী নাই অ শুকান
আহ
তাকে ৰ'দে চাতে ৰাতিপুৱা হ ঠায়ো মুচিলো তাত কাপোৰ কানিবোৰ ৰ'দত পাতত দিয় আকৌ সব সামৰি থৈহে আহিছো
তোমালোকৰ হেৰি আকৌ একেদিনাই গোটেইসোপা কাম কৰিবলৈ থৈ দিয়া যে সেইকাৰণে ইমান কষ্ট হয় আকৌ
এ সেই আকৌ এইকেইদিন বৰষুণ দি আছিলে যে মাটি কেইটামান আনিবলৈও নহ'লে তাপা পৰহিদিনা মঙ্গলবাৰ মঙলবাৰ হ'ল কালি আকৌ বুধবাৰ আবেলি গৈ মায়ে ময়ে গৈ আকৌ মাটি কেইটামান আনিছোগে।
তাকেহে আকৌ মাটিও আনিবগে লাগে দূৰণিৰ পৰা নহয়।
উম তাৰ পৰা আকৌ মাটি কেইটামান আনি মেলি আজি আকৌ মুচি কাচি চব আজৰি বিজৰি হৈ লৈছো আৰু। এতিয়া বোলো কাইলে আকৌ যদি বতৰ মুকলি পিঠাগুৰি অকণমান খুন্দিম বুলি ভাবি আছো, পিঠা কেইটামানকে বনাবলৈ।
অ
হয় বাৰু সেইটো, সেই মিঠৈ চিঠৈ কেইটামান বনাই লে পথাৰত চাহকণ খাবলৈকে অকনমান সুবিধা হয়।
তাকে সেইটোকাৰণে বুলো এতিয়া হ গৰমত বৰকে তুলি থাকিবও পৰা নাই নহয় অকণমান বহিছো মই তাৰ পৰা মই বুলো ফোন কৰি কৰিছিলা ফোন এটাকে কৰি লওঁ হা।
অ নহয়তো ইমান গৰত আমাৰ ঘৰত থকা মানুহে কেনেকুৱা লাগিছে। পথাৰত আৰু ক'ত আৰু।
আজি ৰ'দটো কপা ওলাইছে সিহঁতৰ বোকা উঠ দিছে সিহঁতৰ দুবাৰ ৰুলে। ৰুই লৈ পেলাই ঘৰলৈ গৈ এতিয়া আকৌ পথাৰত নামিছে।
অঁ
পেহিহঁতক বোকা দিছিলা, অ এই কঠিয়ানীৰ ওচৰতে এয়া মই বোলো ৰাতিয়ে আৰু পুৱাই ইমান ৰদ দিছে।
এনেকে ৰ'দ দিলে। চাৰিটা বজাতে পথাৰলৈ যাব লাগিব। চাৰিটা বজাত গৈ সাতটা বজালে ঘৰ আহি পাবহি লাগিব। তেতিয়া-
এতিয়া আকৌ সেই নহয় চাৰিটা বজাত চাৰিটা বজাত যাবলৈ আকৌ ট্ৰেক্টৰ হাল আগদিনাই বাই থ'ব লাগিব তেনেকে হ'বলৈ হ'লে।
তাকে একগদিনাই বা থ'ব লাগিব। নহয় ট্ৰেক্টৰ হাল বাই মাতি ৰুবলৈ গ'লে দেখোন আঠটা নটা বাজিবগৈ।
তাকে কেইটোকাৰণে হে বিপদ।
আগদিনাই বাই বাই থ'বলৈ কবা হত তোমালোকে
আমাৰ আকৌ সেই বালি অকমান আছে, ন সেইকন হেৰি হৈ গ'লেনো ৰুম কেনেকে যায়। যানো কি হয়।
অ'
এনেকে ৰ'দ দিব লাগে সেইটো কৰিবলে ক'ব লাগিব আৰু।
নহ'লে হেৰি নহয় ট্ৰেক্টৰে হাল বাই মাটি বোকা দি মাটি ৰোৱালে তোমালোকৰ আঠটা নটা বাজিব আঠটা মানে ছটা বজালে যিটো ৰ'দ ওলাই।
অ আঠটা বজালে আৰু মানুহ ক'ৰপাৰ পথাৰত থাকিব পাৰিব বাৰু।
দুঘন্টা
তাকে ৰ'দটো যেনেকে ওলাইছে।
বিৰাট শাস্তি দিছো আজি।
একদ্ৰমা আ আমাৰ হ সেই ৰূপিকা সাপ আমাৰ ঘৰত সাপডাল ডাঙৰ সাপ এডাল আছে। এবাৰ আমাৰ ঘৰলৈ যা এবাৰ হেৰি সেইহতৰ ঘৰলে যা অ' আমাৰ ঘৰতে তাৰপা এবাৰ আমাঘৰলৈ যায় এবাৰ সেই খুৰা যায় আগফালৰ।
অ'
এতিয়া সিহঁতৰ ঘৰত ওলাই আছে। একদম পুৰা হুলস্থুল কৰি আছে।
অ' এই এনেকুৱা ৰ'দ দিলে ভয় লাগে নহয় অইনটো নহয়। কেনেবাকে মানে ভিতৰ ভিতৰ সোমাই হেৰি হৈ থাকে বুলি।
এ আমাৰ দেখোন দুদিন সোমালে। এদিন ৰাতি সেই মা নোৱাৰে তাৰ পৰা ৰাতি আৰু হেৰিটো মই চাহ বনাব লৈছো তাৰ পৰা পাপাক বোলো ডাইনিংঙৰ ওৰতে বহাক। চাহকন খাই পেলাই আগফালে বহিবগে আৰু তাৰ পৰা বাবা বহিছে আৰু বহাৰ পিছত পত পাবা চকু পইলা মাহ বিচনা তলত একদম কল কলি ফেটি এটা নহয়।
অ'
তৰপৰা মা-বাবাইই বোলে সেইটো কি কয়। ৰচোন ৰ ত সেই নানামিবি মই যেতিয়া তোক কওঁ ত তেতিয়া জাপ মাৰ দিবি তলত বোলে স ব এধাল মই চাহ তাতে এৰিলো নহয়। তাৰপৰা হেই কি কৰি। তাপ মা নামি আহিলে অহাৰ পিছত আও নাই নোৱাৰি খেদিব ত। ল'ৰা আছিলে সি পেহিহঁতৰ ঘৰত। ত মাতিছো আকৌ দিনোটাই আকৌ সেই পেহীহঁতৰ দাদা গৈছিলে, গৈ লৈ লা পা লাগি। কৰিলা তাৰপৰা বাবা নাইয়ে পেলালে সাপডাল ভিত সোমালে নহ'লে আকৌ ভিত সোমাব নহয়। তাৰপৰা সিদিনা হ তেনেকে মন। মই নাছিলো মই ঘৰত আছিলো। সেই ত কি কয় আকৌ তেনেকে সেইা দেহা ৰুমতো আগফাল প্ৰতিক। ত সোমাইছে নহয় এই একদম ফেট খাপে নেকি ফেট খাপে আছিলে ন ফেতি খাবে।
অ তাৰ চাবলৈ গ'লে ইমান হাবি চাবি। তুমি নাইয়ো দেখোন ন' ঘৰত?
নাই, আমা হাবি আমাৰ এবাক কিনাৰত একো হাবিয়ে নাই বাবায়ে একদম বনমৱা দৰৱ মাৰি, মাৰি
অ'।
গোটেই চাই ৰাণটো চাফা কৰি থৈছে, অকল সাপৰ জহতে।
এ, হেৰি ফেনাইল আনি ফেনাইল হেৰি সন্ধিয়া লগা গোটেইখন মাৰি দিব লাগে, তেতিয়াই নাহে, নোসোমাই।
আমাৰ সেই এতিয়া সেই ফেনাইলে চতিয়াই চতিয়াই থৈছে আপোনালোকৰ সেই ফেনাইল চতিয়াই থ'ব নহ'লে আকৌ পতককে
আমাৰ বাৰু ভগৱানে কৰাত ভিতৰত সোমোৱা নাই এতিয়ালৈকে দেই আমাৰ সেই তথাপিতো সেই পিছ খুধিলে অকণ ভয় এটা লাগে মই সেই দুপৰীয়া পকাত শুই আছিলোঁ ভেকুলী এটা মতিলে লাগিলে নয় ব এক কে জাপে উঠি আহিলো, উঠি আহি পেলাই এ চাইছো তাৰপা নাই ক'তো একো তাৰ পিছতহে শুইছোগে।
অ'। তাকে হেৰি এইটো কি কয় ভয় লাগে নহয় এনেকে হেৰি হ'লে মানে। তাকে মানুহে কয়, হয় গৰু গৰু বিহুৰ দিনা হেনো গৰু নোৱা চাদবোৰ মাহ হালধিবোৰ হেৰি কৰি লৈ পেলাই পানী সতে
অ', গৰু বিহুৰ দিনাখনো সেইটো এটা বহুত ডাঙৰ ঔষধ আমাৰ সেই এবাৰ দিবলে নহ'লে নহয়।
এতিয়া দেখোন আমি দেখোন প্ৰত্যেক বছৰে দিওঁ প্ৰত্যয়েক বছৰে দেখোন সাপ সোমায়েই ভিতৰত।
এ কিবা এটা হেৰি খেলি মেলি হয় চাগে নিয়মত দিব লাগিব, নিয়মত দিলে নোসোমাই।
জানো এতিয়া কি নিয়মত দিব লাগে সেইটো নাজানো ন' মুঠতে মানুহে কয় আৰু সেইটোকে আমি কওঁ।
আৰু বাহিৰে বাহিৰে আহি পেলাই সেই ঘৰ চাৰিও চাৰিদে হালধি পুতি দিব লাগে।
এতিয়া হেৰি হয় এইটো কি কয় এই গৰু খেদি যাওঁ নে মনে মনে যাব লাগে মনে মনে ক'তো সোমাব নালাগে কিন্তু আমাৰ আকৌ মনে ম মানে নাযায় নহয় বাটত চবেই কথা পাতি মেলিহে যায়।
সেইটোৱে হয় এতিয়া কথা পাতিয়াই আহে কোনোবাই মাতি দিলে মাতিয়ে দিয়ে যে।
উম, সেইটোৱে মনে মনে গৈ লৈ পেলাই সেয়া কৰিব লাগে আকৌ গৈ হেৰি কৰিব লাগ সে এইটো কি কয় মাটি কাটি পেলাই হেৰিয়ত দিব লাগে, বাঁহৰ গুৰিত দিব লাগে।
অ', গৰুৰ দিনাখন ঢেৰ বহুত আকৌ আমলি পৰুৱাত টোপ যদি খাই নাকৰ চাইনাছ নহয়। সেইটো এটা বহুত ডাঙৰ ঔষধ।
তাকে, আকৌ এশ এবিধ শাক খোৱা বেমাৰ এটাৰ কাৰণে ভাল। পঁইতা ভাত খোৱা। এ, পনৌ খাব লাগে, পনৌ খালে হেনো চাইনাচ নহয়, মাথা বিষ নহয়।
অ', আমাৰ ইয়াতে আ-আমুলি পৰুৱা বিচাৰি আনে কোনে?
উম, আমাৰ বাৰু আনে প্ৰত্যক বছৰে মই নাখাওঁৱেই, মই ইমান খাব নোৱাৰা হ'লো অকমান নিয়মটো কওঁ
অ', তাকেতো এই নিয়মটোৱেটো কৰি থ'লেই হয়, ঔষধটো কামত আহে ন?
উম, পনৌ পাবলে নাই তাৰপা আকৌ হেনো সেই পানী দিয়া ভাত খাব লাগে, পানী দিয়া ভাতত হেনো ন' হেৰি কৰিব লাগে বিচনীৰে দুবিচ মান মাৰি ল'ব লাগে, সেই তেতিয়া হেনো হেৰি নহয়, সেইটো কি মাথা ঘূৰনী নহয়
নাজানোঁ বাৰু কিন্তু পানী দিয়া ভাতটো যে, সেইদিনা খাব লাগে সেইটো জানোঁ।
উম, তাকে, হেৰি আকৌ এইটো কি কয় পানী দিয়া ভাতটো খালে মানে তেতিয়াপৰা বাৰিষা হেৰি নহয় জানোঁ, আৰু গৰমৰ জহতে পেটটো অপকাৰ নকৰিব কাৰণে হেৰি কৰা হয়, আৰু খোৱা হয়
কিমান চেঁচা এতিয়া আজি এইটো ৰ'দত যদি মানে পানী দিয়া ভাত খাই, গাটো কিমান ঠাণ্ডা পৰি থাকিল হয়।
আছোঁ, সেই এইটো গৰৈ মাছে, কাৱৈ মাছে, বাবায়ে কাৱৈ মাছ এটা, গৰৈ মাছ এটা জা জালত পাই আনিছিলে বিলত। তাৰপৰা সেই দুটা মানে পুৰি দিলে তাৰ স'তে পিটিকা কৰি পানী দিয়া খায় আছো।
গৰৈ মাছ পুৰি পিটিকা কৰি নোখোৱা বহুত দিন হ'ল, আমাৰ ইয়াত গৰৈ মাছ থাকিলেও অ মই নাখাওঁ যে।
তাৰ তাৰ পৰাই আনিছিলে তাৰ পৰা মায়ে বোলে খাবিনে মই বোলো পুৰি মেলি দিলে খাম বুলি কলো তাৰ পৰা পুৰি দিলে। শুই উঠি আকৌ সেই পিটিকা কৰিলো পিটিকা কৰি মেলি খালো।
অ',
আজিকালি সেইবোৰ নোখোৱাই হৈছে আগতে সেইবোৰ পানী দিয়া ভাতৰ লগত পইতা ভাত।
নহ মান যিমানে বইল খায় পুৰা পিটিকা সেইবোৰ খায় সিমানে মানুহৰ স্বাস্থ্য। ত, মানে ভালে থাকে আজিকালি আকৌ তেলতে পুৰা ড্ৰাই ফ্ৰাইহে চব খাই মানুহে।
হেৰি নহয় তেলটো যে খাই মানুহে তেলটো যে মানুহ খাই তেলটোধৰি লওক আমাৰ জিভাত দিয়ে সেইটোৱে আমাক একো উপকাৰ নকৰে নহয়। এনে কয়।
পেটত সেইটো হজম নহয় - নহয়।
অ, তাকে আকৌ আমি আকৌ জানি বুজিও যে খাও। কিহৰজহত জিভাখনত আকৌ সোৱাদ পালেহে মুখখন পেটলে যায়।
ভাজিখনত যেতিয়া তেল কন সৰহকে নিদিলে চোন ভাতকেটা খাই ভালেই নালাগে। কিন্তু সেইটোতে কিমান অপকাৰ হৈ আছে সেইটোতো আমি ন মানে অনুভৱ নকৰো ন। অ, বইল বনালে এইসোপা বইলহে বনালি নেখাও তেনেকুৱাহে হয়।
সেইটোয়ে এতিয়া আমাৰ গতিটো সেইটোয়ে হৈছে এতিয়া হেৰি নহয় স্বাস্থ্যটো লৈ নাচাও আমি জিভা জু
জুতিটো লৈ চাও সেইটো কাৰণে বেমাৰ বেছি।
উম, এতিয়া আগতে মানুহে ঘৰুৱা আলুগুটিবোৰ পুৰি পেলাই পিটিকা কৰি খায় আজি আজিকালি আকৌ তেলঅকন সৰকে দি পেলাই সেই ভাজিলেহে খাই।
আহ,
তাকেহে সময়ৰ লগত চব সলনি হৈ- হৈ
আজিকালি তাতে আৰু ভাল হল মোবাইল হোৱাৰ পৰা মোবাইল চাই এতিয়া ধুনীয়া -ধুনীয়া ৰেচিপি শিকি- শিকি ৰেচিপি চাই এতিয়া বনাই বনাই জুতি লগাই খা
তাকেহে ৰিফাইনত হেৰি কৰি - কৰি।
উম, ড ডুবাই - ডুবাই ভাজি।
এতিয়ানো তাৰ ওপৰতনো কি হৈছে সেয়াহে গতি
উম, আজিকালি মানুহৰ ধেমালি গেছ নেকি? আ সৰু - সৰু ল'ৰা ছোৱালীয়ে মানে যি গেছ আগতে সেইবো এইবোৰ কথা বুজিয়ে পোৱা নাছিলো গেছে নে কিহে নে। এতিয়া মানে ভাবো তাকে এইবোৰ বোলো ল'ৰা ছোৱালী জন্ম হয়হে গেছে পায়েই।
অ, কিহৰ ঘৰত মানে কি সন্তানতো গৰ্ভত থাকো নে মাকক পোৰা খাদ্য। সেই যে
ফাষ্ট ফুড বোৰহে বেছিকে খাই আজিকালি ল'ৰা ছোৱালীয়ে পিঠাগুৰি।
সেইটো এতিয়া জন্ম হোৱাহাল সন্তানটোয়ে যে। হেৰি হয় গেছ হয় কি হয় জানা মাকে যেতিয়া গৰ্ভত থাকে সন্তানো তেতিয়াই মাকে সেই বা কুচি - কুচি নাখাই তেল দিয়া বস্তুবোৰ খাই যায়। সব জতে হে গেছটো হৈ আহে।
অ',
এতিয়া আকৌ হেৰি নহয় লোকচাকেও থাকিব নোৱাৰি নহয়। কে বুঢ়ে কচো তে
এতিয়া দেখিলে ল'ৰা ছোৱালীকনো তুমি হেৰি কৰিবা কেনেকে যে দেখিলে সিহতক লাগে আৰু আজিকালি। ল'ৰা ছোৱালী আৰু সেইবোৰ পতিয়ে নিচা বেছি। ভাত তোমাৰ নাখায় কিন্তু মেগী চাওমিন মম' এইবোৰ আকৌ তোমাৰ যেনেকে খাব।
উম, সে আমাৰ হৌ বাবাৰ কঠাল এটাও আনি থৈছে সেই ওচৰ মানুহ এঘৰ পৰা।
অহ, আই ইমান গৰমত খাহত অ,
এহ পকা নাই, হেৰি কঁঠাল খোৱা যোৱা নহয়, গুটি